নমস্কাৰ।
কি খবৰ, ভাল নে?
অ ভালেই আছে, তোমাৰ খবৰ কি?
অ মৰো ভাল দেই, চলি আছে আৰু কি কৰি আছে?
এনেই আৰু অলপ ফ্ৰী টাইম পালো।
আচ্ছা ময়ো আৰু কাৰ্যালয়ত আছো অফিচত। অলপ বিৰতি পাইছো এতিয়া সেইকাৰণে জিৰণি লৈ আছো আৰু। ভাবিলোঁ ফোনে কৰোঁ অলপ। আচ্ছা। অঁ, এনে, অ কওক।
আৰু কোৱা তুমি কোৱা।
অঁ। এনে বাৰু আপোনাৰ হবিচ কি? কি কৰি ভাল পায় আপুনি?
এনেতো হবিচ মোৰ ৰান্ধ'বাঢ়া কৰি ভাল পাও, ডেকৰেচন কৰি ভাল পাও আৰু ভ্ৰমণ কৰিও ভাল পাওঁ। কিতাপ পঢ়িও ভাল পাওঁ। অহ।
মোৰ হবিছৰ আৰু এনেকুৱাই। মই ৰন্ধা কৰি ভাল পাওঁ, গান গাও, গান গাব ভাল পাওঁ। আৰু নাচিও ভাল পাওঁ দেই।
অ ভালেই নাচিম মই নাচিব ভাল
আচ্ছা আচ্ছা এনে নাচিছেনে কেতিয়াবা? মানে এনেতো আমি কি আচ্ছা আমিতো এনে স্কুলত যে প্ৰগ্ৰাম হয়। তাতে তো আমি কৰিয়ে থাকো না নাচ-গান গাইয়ে থাকো। এইটো আৰু বেলেগ আছিল আগতে সৰু না।
সেইটোয়ে মই স্কুলতেহে ডান্স নাচিছিলো।
আচ্ছা-আচ্ছা, বহুত ভাল। আৰু আপুনি ক'লে যে আপোনাৰ ভ্ৰমণ মানে হবিচ হয় না, চখ হয়। আপুনি ভ্ৰমণ কৰি বহুত ভাল পায়, চ আপুনি কৰবাত ভ্ৰমণ কৰিবলৈ গৈছিলে নেকি?
এনেতো মই বেছি জেগাত ভ্ৰমণ কৰা নাই। তথাপিও মই তাজমহলত ভ্ৰমণ কৰিব গৈছিলো।
আচ্ছা-আচ্ছা।
যে সেই মোৰ তাজমহল
তাজমহলত গৈছিলে আচ্ছা, বহুত ভাল ডেই। আচ্ছা-আচ্ছা।
মোৰ সৰুৰ পৰাহে ইচ্ছা আছিল। স্কুল এই বিদ্যালয়ত পঢ়িছিলো ইতিহাসত। যে তাজমহলৰ বিষয়ে বহুত কিবা কিবি পঢ়িছিলোঁ। বহুত ইচ্ছা হৈছিল সেইটো নিজা চকুৰে দেখাৰ
অ'-অ'।
কাৰণেহে তাজমহল ফুৰিবলৈ গৈছিলো।
অ', মোৰ বহুত মন আছে দেই। কিন্তু মানে এনেকুৱা সময়সূচী হৈ উঠা নাই যে মই যাম বুলি কিন্তু মই নিশ্চয় এদিন মই যামেই মানে বহুত শখ মই এইটো। সৰুৰ পৰা, এনেটো আমি ইতিহাসত পঢ়িয়ে থাকো নাই, ইমান ধুনীয়া। সেইটোৱে আৰু তাতে আপোনাৰ কেনেকুৱা লাগিল গৈ পেলাই। কি-কি চালে? আপোনাৰ অনুভব
অ'-অ', এনেতো মই হেৰি বেলেগে অনুভূতি আছিল মই ইয়াৰ পৰা বিমানতে গৈছিলো।
আচ্ছা বিমানতে গৈছিলে, আচ্ছা-আচ্ছা। কিমান টকা লাগিছিলে এনে? জানিব পাৰিম নেকি মানে আপোনাৰ কেনেকুৱা মানে খৰচ
আহ, অ', সেই মই বিমানতে গৈছিলো তাতে আমাৰ বিশ হাজাৰ মানৰ পৰিছিল টিকিটৰ পইচা। আৰু এ তাত তে এ সময় লৈছিল সোতৰ ঘন্টা চল্লিশ এনেতেয প্ৰায় ধৰি লওক ওঠৰ ঘন্টা।
ওঠৰ ঘণ্টাই, আচ্ছা-আচ্ছা।
তাতে গৈ
অ'।
তাজমহল টো নিজা চকুৰে চাই ইমান ধুনীয়া লাগিছে
আচ্ছা।
বহুত অনুভূতি আছিল সেইটোও।
আচ্ছা-আচ্ছা।
এনেতো জানেই তাজমহল এ আগ্ৰাত সেই যমুনা নদীৰ অ, পাৰতে আছে।
অ'-অ'-অ', শুনিছো আৰু দেই মই চকুত দেখা নাই এদিন গৈ পেলাই নিশ্চয় চাম। এতিয়া আপোনাৰ পৰা শুনি আছো তাজমহলৰ আপোনাৰ কেনেকুৱা অনুভূতি। ঠিক আছে এইটো শুনিয়ে ভাল লাগি আছে চ আপুনি ক কৈ থাককচোন কেনেকুৱা লাগিছে?
সেই এনেটো জানেই যে তাজমহলক আমাৰ বিশ্বৰ আ, সাত কি বুলি কয় অজুবাত হাত অজুবাত বিশ্বৰ এটা স্থান দিয়া হৈছে।
অ'-অ'-অ', এইটো মই ইতিহাচত পঢ়িছো যে আমাৰ তাজমহল সাত আচৰিত এইটোত পৰে একটা আহ। আৰু কওক
আৰু এই চাহ জাহানে যে বনাইছিল মমতাজক কাৰণ ইমান ধুনীয়া ফুটফুটীয়া অ ফুটফুটীয়া বগ কা পাথৰ মাৰ্বেল পাথৰ দি বনাইছিল। তাৰ ওপৰত কিমান ধুনীয়া চিত্ৰকলাৰ অংকন কৰা আছে।
অ এনে মই শুনিছো মানে শুনিছো। আৰু আমি আমাৰ ইতিহছত পৰি পৰিছো এইটো যে বিশ্বৰ বহুত জগাৰ পৰা একদম ভাল ভাল কাৰিকৰ আহিছিল ন। শিল্পী আহিছিল আহি পেলাই এই উ মানে আমাৰ তাজমহল খন চাহজাহানে বনোৱা তেওঁৰ পত্নীৰ স্মৃতিৰ বাবে বনোৱা তাজমহলটো তাতে কাম কৰিছিল ন। চ' আপুনি গৈ পেলাই তো পুৰা দেখিছে এইবোৰ
অ দেখিছো আৰু কিমান ধুনীয়া ধুনীয়া অ দামী দামী পাথৰ দি ক সজাইছে গম্ভোজ ফন কিমান ডাঙৰ এখন গম্ভোজ আছে ওপৰত
আচ্ছা আচ্ছা আহ,
তাজমহলৰ ৰংটো সলনি হয় নিচিনা যেন পায়। ৰাতিপুৱা ৰাতিপুৱা এইটো অলপ হালধীয়া যেন আৰু দিনৰ দুপৰীয়াৰ সময় একদম বগা ফুটফুট ফুটা নীলাক আকৌ তলত ইমান ধুনীয়া দিখাই আৰু গধূলিত আৰু বেলেগে গুলপীয়া ৰঙৰ নিচিনা হয়।
আচ্ছা আচ্ছা মই এনে অ কও উম
ধুনীয়া প্ৰেমৰ প্ৰতি তাতে গ'লে যেন লাগে প্ৰেমৰ অনুৰাগ বিয়পি হৈ প চায়ও
অ অ মই এনে শুনিছো মানে মানে পূৰ্ণিমাত গ'লে গ'লে তাতো বহুত ভাল লাগে
অ পৰ্ নিপান গলে বহুতেই ভাল লাগে এ জনাৰ জনৰ পোহৰটো যেতিয়া বগা মাৰ্বেলত পৰে আৰু নদীৰ ওচৰত যেতিয়া তাৰ চিকমিকিটো দেখা পায়। একদম অপৰূপ মনোৰম দৃশটো
একদম অ আপুনি এনেকে কলে মোকতো মানে এতিয়া যাবই লাগিব
বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে এইটো চাব কাৰণে
আচ্ছা আচ্ছা অ বহুত টুৰিষ্ট আহে দেই বাহিৰৰ পৰা বহুত আহে অ। সটোয়ে বহুত পৰ্যটক আহে কিন্তু তাত একদম
অ অ বহুত আহে আৰু বহুতে ডাঙৰ এইটো মখমৰা বি মখমৰা বনাই আছে তাতেও ধুনীয়া কাৰ্যকৰী কৰা আছে।
আচ্ছা আচ্ছা। আহ বহুত ধুনীয়া বহুত ধুনীয়া লাগিল দেই আপোনাৰ লগত এইটো কথা পাতি মানে আপুনি এনেকুৱা এটা ম ভাল মানে আমাৰ লগত মোৰ লগত এনেকে মানে এটা বস্তুতটো কলে কলে আপুনি আপোনাৰ কেনেকুৱা মানে এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলে বহুত ভাল লাগিল। এতিয়া মানে মই ভাবিছিলো মই সৰুৰ পৰা এইটো মন আছে যে যাম বুলি ঠিক আছে, কিন্তু আজিকালি দিনটো ইমান নহয় আগতে পঢ়া শুনাত মানে সময় দিব লাগে তাৰ পিছত আমাৰ অ কাৰ্যালয় কাৰ্যালয়ৰ পৰা টো আমাৰ কেৰিয়াৰত মানে ইমান কষ্ট হৈ উঠিছে না। কাৰ্যালয়ৰ পৰা আজিকালিতো ছুটি নাপাও নহয়, এইটো ইমান হেৰেচ আছে, ইমান কষ্ট হয় ত এনেকুৱা মানে হৈয়ে উঠা নাই যে কেতিয়াবা যাম বুলি লি কিন্তু যাব লাগিব দেই, যাম এদিন পুৰা যাম। এতিয়া ফ্লাইটত গলে ভাল না? ফ্লাইটত গ'লে যদি আমি যদি এদিনত যাওঁ এজনত গৈ পাও না, দুই- তিনিদিন মান থাকি কিম, তাৰ পিছত আৰু এদিনত আহিম তেতিয়া ভালে হ'ব অফিচটো কাৰ্যালয়ত ইমান ছুটি হ'ব নালাগে তিতিয়া।
অ অ সেইটোৱে, এতিয়া আপোনাৰ আপোনাৰ ক'ত ক'ত আৰু ফুৰাইছ
অহ। আচ্ছা। আৰু আপুনি কৈছিলে যে ৰন্ধা মানে ৰন্ধা কৰি় কুকিং কৰি আপুনি ভাল পায়। চ কি বনাইছে আপুনি এনে বনাই থাকে নে কিবা কিবি?
অ মই এনে কিবা কিবি বনায়ে থাকো নিজৰ পৰাই অ নিজৰ পৰাই বনাও, কেতিয়াবা কিতাপ চাই বনাও
কিতাপ চাই বনাই অ। অঁ অঁ আজি আৰু আজিকালিতো আমাৰ ইণ্টাৰনেট আছে নাই আমাৰ ইন্টাৰনেটৰ জৰিয়তে আমি ইমান মানে বস্তু শিক শিকিব পাৰিছো হয় নে নহয়? আমি তাতে পঢ়িব পাৰো উম নতুন নতুন কিবা বস্তু শিকিব পাৰো না। উম, সেইটোয়ে এনে কি কি বনাইছে? আহ, এনে কি বনাইছে কওকচোন এনে? কিবা এটা এনেকুৱা বস্তু যিটো আপুনি ইণ্টাৰনেটৰ পৰা চাই পেলাই বনাইছে?
ইণ্টাৰনেটৰ পৰা চাই মই বিভিন্ন ধৰণৰ পিঠা পুলিও বনাই থাকো। চালৰ গুলি দি, আহ চাউলৰ গুৰি দি, নাৰিকল দি, তিল দি বহুত ধুনীয়া লাগে খাব, নিজেও খাওঁ মানুহকো খ খুৱাও।
আহ আচ্ছা আচ্ছা, ভাল ভাল ভাল। এ এটা কিন্তু কথা আছে যে আমাৰ অসমত যিটো পিঠা পুলি বনাই এইটো কিন্তু আমি কিন্তু চিনি নিদিওঁ তিতে তাতে।
অ আমিতো গুৰ দি বনাও সেইটোয়ে, এইটোতো বেলেগে সোৱাদ।
উম, অ চেনি দি কে আমি তিক কিন্তু নবনাওঁ, গুৰ দি বনাই তোৰ যে, মানে টেষ্টটো হয় টো বেলেগে হয় গুড় দি পেলাই নাই।
ত আৰু তিল দি, গুৰ দি যেতিয়া বনাওঁ বেলেগে
অ আৰু এইটো চুঙা পিঠাটো, ঔ বাপ
অ একদম ভৰিয়া গৈছে চুঙা পিঠা, বৰা চাউল দি বনাই আই।
অ ৰাতিপুৱা জলপানৰ কাৰণে চুঙা পিঠা লৈ ল'ব আৰু চাহ লৈ ল'ব এক কাপ, ইষ্ট উফ আৰু
আৰু আৰু কি লাগে আৰু লাল চাহ আৰু চুঙা পিঠা একদম বঢ়িয়া।
একদম আৰু একো নালাগে। দিবাই, আমাৰ অসমত বহুত ভাল ভাল বস্তু আছে দেই। চাহ আমাৰ মেইন হয়। ইমান ভাল ভাল পিঠা পুলিৰ ৰেচিপি আছে ন ইয়াতে। বহুত ভাল ভাল বস্তু আছে।
অ ইটোৱে।
হব।